হেল্ল' হেল্ল'। এ অপচন দিছে মোক এ। তোমাৰ ভ্ৰমণ কৰা খাদ্য আৰু পৰিয়ালৰ বিষয়ে। কথা পাতিব।
পিছে তোমাৰ ফেমিলীত কোন কোন আছে সেইটো সুধি দিলোঁ আৰু।
উমা দেউতা ভণ্টি মই
মোৰতো একদম পুৰা গোটেই তায়াৰ একদম মানুহ একদম বহুত খিনি জানাই চাগে অলপ চলপ
পাহৰি আহিছো
মোৰ বুঢ় একদম বহুত মানুহ আছে আমাৰ ঘৰত
হ ঘৰতে ন মানে
আমাৰ ঘৰতে মানে আমাৰ বহুত ডাঙৰ বাউণ্ডৰী হয় ত তাতে
কন্ থাকে
আমাৰ মোৰ মা মোৰ পাপা মোৰ ভন্টি তাৰপিছত মোৰ খুৰা দুটা আছে তাৰপিছত খুড়ীমা খু়মা ক মানে ককা আছিলছে নাই এতিয়া বেছি দিন নাই হোৱা কৈছিলো চাগে ত' সেইটো তাত তাৰপিছত আইতা আছে তাৰপিছত মোৰ কাজিনছ আছে পেহী থাকে
কাজিন বোৰত আছে থাকে নেকি একেলগে
কাজিন মানে মোৰ অ মোৰ খুৰাৰ কাজিনছ মানে ছোৱালী দুজনী
মানে তোমালোকৰ একে বাউণ্ডেৰী না ওচৰে ওচৰে ঘৰ
মানে এটাই সেই আৰু গোটেই বহুত খিনি মানে ডাঙৰ জোগা আৰু বাউণ্ডৰী সেইখিনি তাৰ মানে ওচৰ ওচৰিয়ে মানে একেইটা সেতে খালি মানে গেট কেইটা সে আৰু গে উ মানে চাৰিটা গেট বুলি ধৰিলোৱা চাৰিটা গেট আমাৰ চব মিলাই ত ভাবা কিমান ডাঙৰ হব পাৰে
ঘৰটোৰ হয় কি আছে ভাগৱত নামত পাহাৰ চিধা
অ, চিনি পোৱা নেকি
অ', একবাৰ দেখা হৈছিলো কলেজত যোৱা
কলেজত যোৱা দেখা পাইছা মানে
এ, তুমি কাৰণ আছা ঘৰতো ভাগৱত ডাঙৰ এইফালে চিধা পাহাৰত আৰু একদিন মই তোমাৰ কামৰ যাই আছিলোঁ ৰাস্তাত দেখা পাইছিলো আৰু তাৰেপৰা ট্ৰেকাৰত উঠিছা কলেজ যাবৰ কাৰণে
অ', অ', ট্ৰেকাৰত সেইটো মেজিক কয়
আমাৰ লোকেল ই টেকাৰ চলে
মুডটো কিবা টাইপ আছিল মুড অফ মানে মোৰ সেইটো ৰেষ্টিং ফেচ হয় মানে সেনেকে থাককা যায় মানে মুখটো যদি কোনো মানে সেনেকুৱা মানে কয় নহয় ৰেষ্টণ্ট ফেচ বুলি সেইটোৱে মানে ফেচ মানে সেনেকুৱা হৈ থাকে মানে হে্পী থাকিলেও বা ছেড থাকিলেও সেনেকুৱাই
এহ, হেপ্পি থাকিলে এনেকে নেকি
অ, মানে অলপ টাইমৰ কাৰণে যেনেকে কোনোবা আছেহে মানে হাঁহি থকা যায় যে আৰু যিটো ওচৰত নাই তই মই হাঁহি দেখিম নেকি এনে পাগল বুলি ভাবি ল'ব
আহ তাৰপিছত আৰু কি কৰিছিলো আহ সেই কিবা
পোহনীয়া জন্তুবোৰ
পোহনীয়া জন্তু অ', কাৰ আমাৰ আমাৰ আছে, বহুত আছে
লোকেল কণী খোৱাব গৈছিলে লোকেল কণীয়েও নোখোৱালে
অ', অ', মই পাাহৰি থাকিলো
অ, আমাৰ অ', মুৰ্গী আছিলে এতিয়া পাৰ আছে, ছাগলী আছে
হয়
সেইবোৰেই আৰু সৰু- সুৰা আমাৰ ঘৰৰ মানে এখন সৰু চিৰিয়াখানা জু এখন
অ, পাৰ্ছনেল যুও, মই ভিডিঅ' বনাই থাকো কেতিয়াবা এটা ব্লগ বনাও মই সিহঁতৰ লগত। যেতিয়া ফোনটো নিউ দি আহিছিল নহয় তেতিয়া। এ, ক'তনো দিম আৰু সেইবোৰ চি কোনোবা চালি হাঁহি- হাঁহি মৰি যাব।
ষ্টেটাছ দিব পাৰা।
অ', দিব পাৰি আৰু এইবাৰতো আমাৰ সেইও খেতি কৰিছে জানা মাকৈ। মানে লাগা নাই এতিয়ালৈকে। অ', মানে লাগিবহে মানে অলপ-অলপ চাগে অলপ- অলপ মানে ডাঙৰ হৈছে।
খোৱাবা লাগিলে।
হা?
লাগিলে খোৱাবা।
অ', অ ', দিম দিয় মই পঠাই দিম পাৰ্চল কৰি দিম কৰিয়াৰ।
কৰিয়াৰ কৰিবা নেকি? কৈ দিবা মই এইফালে কামত যাম।
তুমি এ চন কৰা চাগে কৰিয়াৰ, মানে
কি কোৰিয়াৰ কৰো মই?
নিব পাৰিবা দিয়া হ'লে মানে এতিয়ালৈকে নাই হোৱা।
মই সদায় এইফালদিয়ে যাওঁটো। ডেইলি মৰ্নিং পাঁচটা বজাত।
কত? অ', এই ফিছ মাৰ্ত?
বেষ্ট মাৰ্কেট এতিয়া।
সদায় ৰাতিুপুৱা পাঁচটাত যাও। দহটা এঘাৰটা মানত আহি যাও। তাৰপিছত ঘৰ কাম থাকে হিচাপ মিলাব লগা থাকে।
উম, ৰাতি? দিনত ৰাতি নে দিনত?
নত দিনত মানে দুটা বিতৰত কাম শেষ হৈ যায় আৰু চব
উঠা পাঁচটা বজাত? অ, মই মই ভাবিছিলো উঠিম বুলি তাৰপিছত আৰু এই বৰষুণ দিছিল নে দিয়া নাছিল মনত তাই চ' মই আৰু নুঠিলে মই শুই থাকিলোঁ।
বহুত মন যায় এনেকে ক থাকিব কিন্তু
মই ডেইলি ভাবো মই ডেইলি ভাবো। উম বুলি অলপ্ম কাৰণ মইম প লজ হৈ গছ আলচি নিচিনা। এই কাৰানে।
বৰতটো ভালে মানে গোট মানে ই নাই বৰ নোহোৱা।
তাকেগে।
বহুত মানুহ আছ, টাইম পাছ হৈ যায় আৰু।
উ, তাকেতো অলপমান মই ভাবিছিলো ফিট হওঁ অলপমান তাৰপিছত মই আৰু মোৰ জানা এটা প্ৰব্লেম আছে, সেইটো হল কি মই ৰাতিতো গোটেই মানে ৰাতিতো মই সাৰ পাই থাকিব পাৰো কোনো কথা নাই কিন্তু মই পোৱা উঠিব নোৱাৰো মই সেইটো মানে বহুত ডাঙৰ প্ৰব্লেম। মই গোটেই ৰাতিটো সাৰ পাই থাকিম মানে কোনো কথা নাই মোক যদি কোনোবা থাকিব দিয়ে এনেকে কোনো কথা নাই কিন্তু ৰাতি মানে হে ৰাতিপুৱা যদি জলদি উঠিব লাগে সেইটোত মোৰ অলপমান মানে কিবা লাগি যায়।
চিকিউৰিটি জব কৰিব পাৰিবা ভালকে।
অ, সেইটোও মোৰ পৰা হৈ যাব কেতিয়াবাো এই সেই ড্ৰামা চাই চাই কোৰিয়ান ড্ৰামা চাই চাই মোৰ ৰাতি সে হৈ যায় ৰাতি পুৱাই যায় একদম।
সেইটো আগত চাইছিলোঁ, ৰাতি আ গত দুটা তিনটালৈ চাইছিলোঁ কেইটামান চিৰিজ, এতিয়া নাই এই চব।
মই সিদ- সিদিনা খাইছিলোঁ এইটো কি নাম আছিল বিজনেছ। সেইটো মোক বেষ্ট লাগে চব মানে বহুত ফানী হয় লগতে ৰমেঞ্চ মানে ই ইমান নহয়। অলপ চলপ আছে কিন্তু ফনী বহুত হয় মোক ফনী ড্ৰামাবোৰ বহু
থামমেলটো চাইছিলোঁ মানে নিতাক দিছিলোঁ আইডিটো সি চাই আছিল। চাই কিনেতো ৰোমাঞ্চ এটা লাগিছে এনেই চোৱা নাই আৰু।
ভাল হয় বহুত মানে চ চাব পাৰা টাইপ বাৰু মানে ইমান একো এটা সেই নহয় ফনী বহুত মইতো হাঁহি হাঁহি
আৰু আগত কেইটামান আছিল ন' মাই ফল্ট, ইয়ৰ ফল্ট, আৱাৰ ফল্ট।
অ', অ', সেইকেইটাও আছিল অ' মই সেই সেইকেইটা কিন্তু আৰু অকলে চাব লাগে তেনেকুৱা চাব নোৱাৰো, ফেমেলীৰ লগতো বহু বহুত দূৰৰে কথা চাব নোৱাৰি, অ' কি কয় কাজিনবোৰৰ লগতো চাব নোৱাৰি।
এইটটিন প্লাছে।
এ ৰিলচত চাই ফাৰ্ষ্ট ফাৰ্ষ্টটো আৰু ফাৰ্ষ্ট যোনটো ওলাইছিল সেইটো ৰিলচত পাইছিলোঁ আৰু সেনেকে মানে তাৰে কেইটামান পাৰ্ট দেখাই আছিলে শৰ্ট শৰ্ট কৰি মই ভাবিলোঁ ব- বহুত ইণ্টাৰেষ্টিং এটা মই চালোঁ আৰু। বাপৰে মোৰটো মনতে পৰি গৈছে ও মাই গড। সেইটো ষ্টেপ ছিচষ্টাৰ এনড ষ্টেপ ব্ৰডাৰ আছিল।
উম, সি সিহঁতৰে লভ ষ্টৰি হৈ ড্ৰামাটো।
তিনিটা ষ্টোৰ চি চিজনে চাইছা।
তিনিটা আছিল অ' চাইছিলোঁ মই।
এন আৱাৰ, লাষ্টৰটো আৱাৰ ওলাইছে।
লাষ্টৰটো ইমান ভাল লাগে কিন্তু লাষ্টৰ খিনি সিহঁতৰ এটা ছোৱালী এনে ল'ৰা এটা জন্ম পায় নেকি।
কিবা এনেকুৱা তাৰপিছত শেষ হৈ মানে ফিনিছ হৈ যায়। সেইটোৱেই ইণ্টাৰেষ্টিং আছে অলপ চলপ মানে জোনে সেইবোৰ চাই আৰু যেনেকে এইটো কাৰ ৰেচবোৰ। মানে কাৰ ৰেচবোৰ যোনে ভাল পায় সিহঁতে চাব পাৰে।
কাৰ ৰেচ আছে নেকি।
আছে তাতে কাৰ ৰেচ আৰু কাৰবোৰ ইমান ধুনীয়া ধুনীয়া তাতে।
চাব লাগিব, বাট অকলে।
চাব পাৰি বেয়া নহয় ইমান মানে ঠিক থাকে হয় পাছে অলপমান আজিব গৰিব। মানে সেইবোৰ আৰু কি ক'ম।
তাকেহে সেই মই মই ভাবি আছিলোঁ সিহঁত যাওঁ বুলি এতিয়া, মানে অলপ বতৰ ঠাণ্ডা পৰি আছে।
ত' জু যাওঁ নেকি ফুৰিব কাৰণে।
এতিয়া
এতিয়া সেই চামাৰ ভেকেচন নহয় নেকি মানে চব মোৰ কাজেনছ কেইটা চব ঘৰতে আছে। ত' সিঁহতে মানে ইহঁত
মানে।
এতিয়াতো নাই আজিলৈকে গৈ মানে গৈ যাই পোৱা নাই আজিলৈকে তাতে।
আজি এতিয়া চাৰিটা বজাত।
এতিয়া নহয় মানে কালি পৰশি।
এতিয়া আছে কালি পৰখি যি ৰ'দ দিব।
তাকেতো সেইটোয়ে মোৰ মোৰ মায়ে জনা একদম যাব নিবিচাৰে
যদি মানে অলপমান বতৰটো হে হৈ থাকে ৰদ চত দি থাকে মোৰ মায়ে ৰজতো যাব নিবিচাৰে যদি বৰষুণে তেতিয়া যাব নিবিচাৰে আৰু আৰু যদি মানে অলপমান বতৰ টো সেমেকা হৈ আছে। মানে তেতিয়াও নাজায় মানে যাবই নিবিচাৰে একদম বাৰে জোৰ কৰি কৰি নিব লাগে।
কি কৰে ঘৰত।
কাম কৰি থাকে। মানে কাম থাকে ন বহুত এইবোৰ ছাগলী আছে কিব বো এইবোৰকে চাব লাগে। সেইবোৰ কাম থাকে আৰু বাকী মোৰ পাপাক ভাত দিব লাগে তাৰপিছত সেইপিনে খুৰা মানে ভাত পঠাব লাগে এনেকৈ
পাপা কি কৰি আছে এতিয়া?
আছে কাম কৰি কৈছিলো নহয় আমাৰ এখন চব আছে। দি
সেইটোৱে।
তাতে কাম কৰি আছে বাকী আৰু ঘৰত থাকে কাম কিবা কিবি বহুত এইবোৰ খেতি চেতি কিবি
? যোৱা একবাৰ গৈছিলো দুটা ৰাস্তা আছিল নেকি অলপ উঠি সেনে
কোনপিনে আমাৰ ইপিনে।
ত দামৰ
অ', ইপিনে দুটা আছে অ'। চিধা উঠি এটা আছে আৰু ইপিনে এটা আছে সিপিনে এটা
চিধা উঠা পিছত ৰাইট চাইড এটা পায় ৰাইট চাইডে চিধা আৰু লেফ্ট চাইডে এটা গৈছে।
অ', চিধাটোত আমাৰ মানে আমাৰ ঘৰত দুই পিনে উঠিব পাৰে চিধাটো আৰু পিনে তাত গছ ডাঙৰ চ গছ আছে প্ৰকাণ্ড সেইটো গ গছটো দি আহিব পাৰি মানে ৰাস্তাটো দুই পানেই পাৰে।
তোমাৰ কিবা কামত গৈছিলোঁ এইফালে।
উম।
তাৰ দচ মিনিট দুই আৰু মিনিট।
তাকে মই চাই আছো বাৰে বাৰে মই কিনো কম কিনো কম এনেকুৱা লাগি আছে। আৰু মোৰ সেই মোৰ কজিনকেইটাৰ লগতই ভ ভাবিছো আৰু কৰিম বুলি হা আমি ভাবি আছো ইহতৰ লগত কিন্ত কি কথা পাতিম মোৰ হাঁহি হাঁহি মোৰ অৱস্থাই বেয়া হব কাৰণ আজিলৈকে সেনেকে কথা নাই মানে আমি একদম হেৰি নাই কৰা আজিলৈকে
কেজেউলি পাতো পাৰি কিবা কামৰ কাৰণে
তাকেতো কামৰ কাৰণে কি কথা পাতিম আমিচোন আমাৰ হাহোতে যায়।
উ
আমি যিহে হাঁহ থাকো একদম মানে যি টি কথাত হেটো মানে ইলজিকেল কথা একম যি তি কথাত হাঁ থাকো আমি
এইছা হি হোতা হে।
কজিন্স কে চাথ ন।
যে
তাকে সে এতিয়া বোলো কিবা হয় তাকে ভাবিছো মই। চামাৰ ভেকেচনো খতম হৈ যাব এতিয়া কো মই যাবই নাপাম ফুৰিবৰ কাৰণে।
একোলেন্ড যাব পাৰা।
হা
এক‌ একোলেন্ড।
ক ত
এতিয় হৈছে তো এতিয়া কোনোবাই যদি প্ৰিয় কৰে পানী তেতিয়া কালাৰ চেঞ্জ হৈ যায়
হয় নেকি গম নাপাওঁ কিন্তু কিবা এটা মোক লেটাই লাগে নাজানো কিয়। চবেই
একবাৰেই গৈছিলো
চবেই একেটা পানীটো সেই কৰে ভাল ভাল নালাগে সেইকাৰণে।